হেল্ল'
অ', সন্ধিয়া চাহ তাহ খোৱা হ'ল নে?
অ', এয়া খালো চাহ।
অ'।
খাই ব‌ই সেয়া আজৰি হৈ পেলাই লৰাটোক অকণ পঢ়োৱাবলৈ লৈছোঁ।
অ', ল'ৰা কি পঢ়ি আছে? কি পঢ়োৱাবা এতিয়া?
এ, সি সৰু ল'ৰা পাঁচ বছৰ হৈছে। হৈছে হে, এইবাৰ উম শংকৰদেৱ শিশু নিকেতনত মধুপুৰত নাম লিখাইছোঁ তাৰপিছত হেৰি অ, আ, ক, খ সেইবোৰ অভ্যাস কৰাই আছোঁ আৰু এতিয়াতো সেইখিনেহে আৰু উম, এতিয়া সৰু হৈ আছে যে, নামটো
কেই বছৰ হৈছে?
এটা পাঁচ বছৰ হৈছে এতিয়া। ছেপ্টম্বৰত সেই একৈশত
অ' দুহেজাৰ একৈশত
একৈশ চনত জন্ম ছেপটেম্বৰ ত্ৰিছ তাৰিখে, এতিয়া এই ছেপটেম্বৰ ত্ৰিশত তাৰ পাঁচ বছৰ কমপ্লিট হয়। ছয় বছৰ ভৰি দিব এই অ', কৈছেগে আৰু কাইৰা দিছেগে।
উম, এতিয়া ভালকে পঢ়োৱাহে কথা আৰু
উম, এতিয়া পঢ়া শুনা দুষ্ট পঢ়া শুনাৰ ধান্দা নাই।
উম, আজিকালি ল'ৰা ছোৱালীবোৰ তেনেকুৱাই অ' মোবাইলৰ ধান্দা মোবাইল কম দিবা ফোনটো কম দিবা দেই উম।
দিওঁ।
তাকেহে সেই চাহ কিহৰ লগত খালা?
চাহ মানে আজি এতিয়া আমাৰ ভাত খোৱা আজি এবাৰেই হল কাৰণে মায়ে জলপান দিলে এতিয়া।
অ'।
তাৰ পিছত দৈ অকণমান আছিলে, অ' দৈ দৈ আছিলে অকণমান তাৰপা হেয়ে দৈ অকণ লগতে কোমল চাউল এনেকে, তিয়াই-মেলি গোটেই কেইটাক অকণ-অকণ খালোঁ, তাৰপিছত মাহতে কলে চাহ নাখাওঁ সেয়াকে খাম, সেনেকে কলে তাৰ পা জলপান অকণ অকণ দি দিলোঁ আৰু চাহ খালে।
তেনেকে খাই ভাল লাগে
অ'।
দৈ গাখীৰ এতিয়া
উম, মহৰ গাখীৰৰ দৈ বাও, ঘৰত নাই
অ'।
জেঠাইহঁতৰ ঘৰত গৈছিলে তাৰ পৰা দিলে
অ', অ'।
সকাম আছিলে গৰু আমাৰ উহুম-এতিয়া তিনিজনী আছে আও
অ', অ', অ
হুম
বাৰীত খেতি-চেতি হৈছেনে?
আওম বাৰীত এতিয়া খেতি, পানীয়ে চব শেষ কৰি দিছে ব্রৌ সোণৰ জহতে মানে, নাই, এইখিত
চবতে পানী, চবতে পানী হৈছে আও নকবা আও
আন্ধাৰত ইমান উম বহুত পানী জহত মানে একো ৰোৱা নাই বস তুবুং, নাঙলত ধৰি নিয়ে আকৌ ঔওক, জিকা-চিকা গুতি দিয়া হৈছে। মোৰ-আমাৰ মানুহজনৰ ফাৰ্ম।
অ'।
তোমাৰ মানুহজনে কি কৰে?
মোৰ মানুহজনে এইবোৰ সৰু খোৱা মিস্ত্ৰী কাম কৰে আৰু। ঠিকা, ঠিকালে লয় ঘৰ-চৰবোৰ, ঠিকাত কাম কৰে। উম-উম-উম, ইমানে আও এইবাৰ চিনেমা চালাগে নে?
চালোগে, এইবাৰ বহুত ভাল লাগিল চিন-মা খন ন?
আগৰখন চালাগে নে?
আগৰ-খন চোৱা নহল বাৰু এইখন চালোগৈ, উম এইখন ভাল লাগিল চাই
উম, কিতাপ পহা নে কিবা-কিবি?
কিতাপ, ল'ৰাটোকহে পহুৱা হয় নিজে তেনেকে কিত কিতাপ পঢ়োৱা নহয়ে বাৰু,
ঔ-মা বৌলা কিছুমান কিতাপ আজৰি সময়ত থাকিলে , আজৰি সময়ত থাকিলে কিছুমান কিতাপ পহি ভাল লাগে।
তাকে।
ঠাণ্ডা, হেৰিয়াত পৰিৱেশত।
উম।
কিন্তুত, এতিয়াও কি ঠাণ্ডাত পৰিবেশত পঢ়িবা আও।
তাকে, বাহিৰলৈ ওলাই আহিলো লৰাটোক ক আইতাকক পহুৱাবলৈ দি আইতাকে পঢ়াই আছে মই ওলাই আহিলো এলাহ লাগে ওচৰত অকণ দিগদাৰো দিয়ে উম।
উম, মানুহজনো কামপ পা মানে ছোৱালীও দিগদাৰ কৰিছে ভাতো বনাব লাগে।
অ', অ', ছোৱালী কিমান ডাঙৰ?
ছোৱালী দুবছৰ হৈ গৈছে জুনৰ আঠাইশ তাৰিখে।
অ', অ'।
উম, তাই একো খাবলে মন নকৰে কিনো খুৱাও জানো? ভাত-পানী একোৱে খোৱা নাই।
এ এতিয়া গৰম ঠাণ্ডা, এই গৰম এইবোৰ কোন এতিয়া মন তেনে-তেনেকুৱাই কৰে, কোনোবা দিনা খাব কোনোবা দিনা নাখায়।
তাকেহে ওটচ্ অকণকে বনাই দিম বুলি ভাবিছো, তাকে বনাবলে লৈছো।
অ'।
একো আজি হ'ল এসপ্তাহ মান হ'ল, একোৱে খাবলে মন নকৰে তাই।
উম, এই খাব এই নাখায় তেনেকুৱা।
অ', পানী কিন্তু খুব খায় আকৌ। পানীতো খায়, পানীটো খোৱাত বেয়া নহয় বাৰু।
উম, এ বাহিৰা বস ইটো সিটো খাই থাকিলেও খাবলৈ মন নকৰে, পেট অকনমানহে আৰু।
উম, তেনেকুৱা হয় তাৰপিছত গো গোটৰ খাউলি-চাউলি বনাইছনে, গোটৰ হেৰিয়াত গ্ৰুপকে?
তাকে খাউলি বনোৱা কথাটো আমাৰ গোটত ওলাই আছে।
অ'।
উম, হেৰি কৰিম চাগে বনাম।
গোটৰ সদস্য কিমানজনী আছে তোমালোকৰ?
উম, আমাৰ বাৰজনী।
উম, উম।
বাৰ জনী আছে, তাৰে কেঁচুৱা দশ হাজাৰ বাৰজনীয়ে পাইছে।
অ', অ'।
এতিয়া পঁচিছ হাজাৰৰ কাৰণে ফটো-চটোবোৰ উঠি থকা হৈছে।
অ', অ', ঘৰ কোন জেগাত তোমালোকৰ?
মধুপুৰ।
অ'।
গছ-পুলি ৰোৱা আছে।
জুনৰ পঁচিশ তাৰিখে
অ'।
অ, মই এইফালে আহিছে বাৰু ৰুমলৈ। গছ পুলি আমাৰ ৰোৱা হৈছে বাৰু তেনেকে।
উম।
গছ পুলিবোৰ ৰোৱা হ'ল।
অ, আকৌ হেই আকৌ কিবা কিবি ফটো চটো মাৰিব লাগিব চাগে ন?
তাকে জি পি এছ কেমেৰাত যিটো ব্যৱসায় কৰিম সেইটোক লৈ ফটো উঠি দিব লাগে।
অ, অ, আকৌ এইবোৰ ব্যায়াম চ্যায়াম কৰিছা নে কিবা কিবি?
আহ?
ব্যয়াম চ্যায়াম যে দিছে সেইবোৰ কৰিছা নে?
এক্সাৰচাই যোগাসনৰ
অ, যোগাসনৰ।
যোগাসনৰ ফটোবোৰ হে প্ৰথমতে দিয়া হ'ল বাৰু।
অ, অ,
জি পি এছ কেমেৰাত উঠি পেলাই গোটেই গ্ৰুপ ফটোটো, তাৰ পৰা এনেকে এক্সট্ৰাকে মানে কৰা হোৱা নাই।
অ, আমাৰও এক্সট্ৰাকে,
কৰা নাই অ মই এনেকে এক্সট্ৰাকে কৰা নাই আমাৰ গ্ৰুপ কে কৰিলো যেনিবা আমাৰ গোট টোৱেও। পিছত কৰিব লাগিব মোৰ মানে সেই গোটেই কেইজনীৰ বাচ্ছা আছে আকৌ বোৰ মানে অসুবিধাও কিছুমানৰ। তেনেকুৱা হয় যে সেইকাৰণে সেই কৰিম আৰু লাহে দিয়া আকৌ কিবা কিবি আকৌ কৰিবলৈ দিলে তেতিয়া কৰিব লাগিব আও। সেই তেনেকুৱাকে। উম, তোমাৰ হেৰি শাহু মা আছে।
আছে আছে।
অ তোমালোকৰ ঘৰত মানুহ কিমান?
মানুহ এতিয়া পাঁচজন দেউৰ এজন আছে। শহু শাহু লৰাটো মানুহজন। আছে ইয়াতে।
অ', অ', দেউজন ঘৰে থাকে নে।
অহ বিয়া নাই পতা।
অহ।
বিয়া পতাই নাই। চাই মেলি থকা হৈছে ছোৱালী।
অ', অ'।
চাই থকা হৈছে এতিয়া তেনেকে জোৰে জোখে মিলা নাই। মিলিলে আৰু পতা হ'ব গে আৰু।
যাবলৈ দিবা আহ আহ এ খৰালি মাহত
বাৰিষাতো পতা নহ'বগে বাৰু।
উম, কষ্ট হয় যে মানুহবোৰৰ। আ গৰম যিহে পৰিছে।
তাকে।
বিয়া পাতিলে ঠাণ্ডা দিনত পাতিব লাগেও কষ্ট নহয় উম।
কেইমান গৰমত পাতিবলৈ অসুবিধা।
অসুবিধা উম। উম মোৰ সেই মানুহজন আহিছে চাহ অকন বনাও পিঠা বনাও। চাহ পিঠা কামৰ পৰা আহিছেহে এতিয়া অ'। কামলে নগ'লেও নহয় বৰ দিগদাৰ অ'। আমাৰ নিচিনা মানুহনো কাম কৰি নাখালে কেনেকে হ'ব এতিয়া ময়ো একো এটা কৰিব পৰা নাই কিবা এটা কৰিলে যেনিবা অলপ কষ্টটো কমিব তেওঁৰ।
উম।
তুমি এটা সৰু সুৰা এ একোটো ডাঙৰ কাম কৰিব নোৱাৰো আৰু সৰু সুৰা আৰু মানুহজনক সহায় কৰি এতিয়া সেনে মাও আকৌ গা বেয়া শাহু মা
অ', কি হৈছে।
এই ৰাজহাঁড়ত ফ্ৰেকচাৰ হ'ল।
অ', অ'।
ওচৰত এজন ডক্টৰ দেখ এ প্ৰথমতে দেখালে লখিমপুৰ প্ৰশান্ত নেওগ
অ'।
তাৰ পিছত তেওঁ এসপ্তাহৰ মেডিচিন দিলে যেনিবা তাৰ পিছত এসপ্তাহ মেডিচিন সেণ্ডিলে অকণো ভাল নাপালে
উম।
অ', তাৰ পিছত বেছিহে বিষ হয় মানে শুব নোৱাৰে ৰাতি তাৰপিছত খাবও নোৱাৰে ৰাতিটো বহি থাকে মানে শুবও নোৱাৰে বিষত থাকিব নোৱাৰে।
অ', অ'।
এ এসপ্তাহৰ পাছত যেতিবা বেঠাই দল লখিমপুৰত তেওঁ দেখা লাগে তেওঁ গুৰিত দেখাই মেলি ভাল পালে তেওঁ একো এক্স-ৰে দিলে নতুন কে আগৰ এক্স ৰে কৰিব দিছিলে প্ৰথমতে ওলালে কিডনীত পাথৰ বুলি ওলালে
অ'।
পিছত সেই তাৰপিছত এক্স- ৰে কৰিব দিলে দিয়াৰ পিছত যেনিবা এইখিনি হ'ল আৰু ৰাজহত ফ্ৰেকচাৰ হ'ল তাৰ পিছত তিনিমাহ বেদ বেদ ৰেষ্ট দিছে তাৰপিছত বেল এডাল দিছে মাৰিবলৈ। তললৈ মানে চাপৰিবলৈ শাক দিছে মানে চাপৰ কাম কৰিবলৈ হাক দিছে ৰেষ্ট লবলৈ গৈছে আৰু।
অ এতিয়া মানে অসুবিধাই আৰু
অসুবিধাই মা মানে একো কাম কৰিব নোৱাৰে এতিয়া বাৰিষাটো পালেহি ভাতে পানীয়ে বহুত অসুবিধা আৰু কাম-বনৰ মোৰ হেৰি বৰষুণ দিলে অকমান দিগদাৰ হয় কাম বনাবা ধৰি লও এজনোও গুচি যায় ছোৱালীয়ে তোৱালীয়ে অকমান সমস্যাই হয় আৰু তাৰ মাজতে অকমান ছোৱালীজনীকে চাব পাৰে আৰু ল'বও নোৱাৰে কোচতো ল'ব নোৱাৰে মানে আহ তাৰছিত তিনিমাহ পিছত পাৰিব।
উম
সেইকাৰণে সেই তিনিমাহ পিছত টেনচন নাই আৰু বাকী এতিয়া আকৌ ভাত পানী বনাবই লাগিব নহয়
উম ঠিক আছে তেতিয়াহ'লে হ'ব বাৰু ন
উম উম ঠিক আছে হ'ব দিয়া
উম
হ'ব বাই